হেল্ল',
হেল্ল', মাতটো গৈছেনে?
অ, আহিছে। শুনি পাইছা উম,
বা বাকী কি কৰি আছা?
এইয়া বহি আছো, গৰম কি কৰি আছা?
এই চব-চবৰে সেইটোৱে প্ৰব্লেম আৰু ময়ো বহি আছো। বতৰটো এবাৰ ঠাণ্ডা অলপ-অলপ ঠাণ্ডা-ঠাণ্ডা পেলাই।
ট্ৰেভেলিঙে কৰি আহো আৰু।
উম, তাকেই। গৰম বন্ধ আৰু কি কৰিব।
গৰম বন্ধ তাকেতো নাই এতিয়া মই বৰ্তমান মাছৰ বিজনেছ কৰি আছিলো। নাই হলচেল দি আছো পোণা- পোনা বিলাক কিবা কিবি হলচেল মানে পোনাৰ পৰা ধৰিলে খোৱা মাছবিলাক হে তেনেকোৱা আৰু হলছেলত দি আছিলে
অ আপুনি মানে মোতকে বহুত ডাঙৰ।
উম হা
আপুনি মোতকৈ বহুত ডাঙৰ তেতিয়াহলে।
এ ডাঙৰ-ডাঙৰ নাজানো এতিয়া তোমাৰ কিমান বয়স বা?
এই মইতো ক্লাছ টেনত এবাৰ মেট্ৰিক দিমহে।
অ, তেনে ডাঙৰে - ডাঙৰে।
ডাঙৰেই আৰু বহুত ডাঙৰ।
উম,
বাকী মোৰ দাদাই হব নিচিনা ন।
অ, কি কৰি
মই মই এ গৰমতে বহি আছো আৰু আপুনি ক'ত আছে কি কৰিছে? অ, কৈছিলে
উম উম।
কি ক'ব আৰু ৰ'দডালত ওলাই যাবই মন নযায়। সেয়াই প্লেনিং গৰমত দিনততো ওলাই যাবই মন নাযায় সন্ধিয়া সময়ত আৰু প্লেন চেলেন বনিলে তেতিয়াই যাব পাৰি
অহ মই গৈ আহিলো তোমাৰ আজি তিনিদিন হ'ল অলপ হেৰি টাউন- টাউনত গৈছিলো। তি তিনিদিন হল আহিলো। তই ট্ৰেভেলিংটো মানে বহুত ভাল লাগে আৰু অ, ঠাণ্ডা জেগা তাৰপিছত গৈছিলো আমি চাৰি পাঁচজন গৈছিলো আ ইহঁতৰ ডিচিপ্লিন নাই একো নাই। ফটুৱা কৰি থৈ আহিছো মানে গোটেই
হেল্ল',
অ শুনি পাইছা
হেল্ল' অ আপুনি কি কৈছিলে আগতে হেল্ল'
অ অ অ তোমাৰ নেটৱৰ্কটো পাই আছা নাই
শ্বিলং
হা
ত
টাৱঙত গৈছো টাৱাং
অ কতো আছিলে মানে আগতে
ক'ত পঢ়িছিলো
অ
নে কি
কত
মাতটো অহা নাই ভালকে
অ'
নেটৱৰ্কটো প্ৰব্লেম কৰি আছে নেকি তোমাৰ
হেল্ল হেল্ল
অ শুনি পাইছো শুনি পাইছো।
অ অ ক'ত পঢ়ি আছিলা আগতে হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।